হেল্ল'
হেল্ল'
শনিছা নাই
আহ কি কৰি আছ?
সেই কাইলে পৰীক্ষা আছে, তাকে এনেই কিবা এটা চাই আছিলো।
আহ কি পৰীক্ষা?
আমাৰ হেৰিঅ ফাইনেল পৰীক্ষা, খতম নাই হোৱা, এই নাই হোৱা নাই হোৱা। ঊনৈশ তাৰিখে হ'ব।
অঁ আমাৰ খতম হ'ল অঁ।
উম
ভাত পানী খালি নাই?
ভাত খালোঁ।
কিহে খালি?
ভাত খালোঁ তোৰ, আলু ভাজি।
অকল আলু ভাজিয়ে খালি
উম
লগত একো নাই।
একো নাই।
অম
তই কিহেৰে খালি?
মই মাছ, কালি যোকাটিলো। পালো কেইটামান। এই পাৰহাজৰ পিছফালে।
কা পিছফালে?
পাৰহাজটো যে আমাৰ।
অঁ পাৰ হাউচ অঁ
পিছ চাইদে চালো যে পালো জেগা
নিউ
ৰাতি ৰাতি এইকেদিন জোহে চাই আছো
ঠিকে আছে
পাঁচট মান ভকত মই এনেকে বাবু।
বাও মানে এই অহ
ওলাই আহোৱা ওলাই আহি পুৰা সাতটা মান বজাত ওলাই আহোৱা গোটেই কেইটা যাওঁ চাওঁগে।
পাওঁনে
পাওঁ এই মানে কেইটামান হয় আ ভাজিটো
কিমান চাইজৰ পাৱ?
এ সৰু সৰু, গৰৈ তোমাৰ এই এইটো কি বুলি কয় পুঠি মাছ এ গৰৈ পো পোৱালি।
অঁ
ডাঙৰ মাছ নাই সৰু
উম আজি আমাৰ তাত ভাওনা আছে নহয়।
অহ গম পাইছো।
যাবি নেকি?
জানো এ বতৰ আহে পুৰা বৰষুণ পোৱা এইফালে
তাকে বৰষুণ বুলি কৈছিলে উম
দিছেনে নাই এইফালে বৰষুন
ইয়াত এতিয়া নাই অকমান আগত দিছিলে
উম আমাত তোৰ বাৰটা বজালৈকে ৰ'দ পুৰা
উম
বাৰটা বজা লৈকে পুৰা ৰ'দ
উ
তাৰপৰা ডবা পিটা এতিয়া নেৰাই হ'ল
এতিয়া এৰাই নাই নেকি?
নাই এতিয়া কিন কিনাই আছে
নাই আছিলে প্ৰথমে তাৰ পৰা এজাক ঢাৰ লৈ ঢালি পেলাই গ'ল গ
আহ ত মানে কাৰো বাৰ বজাৰ পৰা বুল দিছে আজি চেম বাত বজাৰ খুন্দ দিছে ঢেৰকনী জুইচাত মাৰিছা তাপৰে বৰ ভয় খালো কালি চৈতান্ত আহিল ৰাতি
কি কৰীলে?
এনে আহিলে তাৰ ঢেৰ কথা নাই, আল বাল গাই আছে।
তটো কাহিনী শুনিলে উৰে ধিৰিবগৈ। এতিয়া আকৌ আগৰজনী বাদ দি পেলাই উম। এতিয়া সেই আগৰজনী বাদ চিলি। দি পেলাই নতুন এজনী ছোৱালী ভাল পাইছে?
উম গম পাইছো মোক কালি ফটো দেখাইছিলে বেয়া নহয় বাৰু।
মূৰ লক কৰিবলে আনিছিলে।
হ!
মোক কৈছে চাই দিবি অহ চোন কথা পাতিবি।
হ হু
আগদিনা আগদিনা লগ বচ? এই সিল্পিলক আকৌ ফোন নকৰিলেই? আগদিনা লগ পাইছে পিছদিনা হেৰি কৰিছে। দুখন ছোৱালীজনীয়ে ঘৰত সিহঁতৰ ঘৰত গৈছে।
বা ঘৰত কলেই দুদিনৰ চিনাকি কা ঘৰত কৈ দিলে দেঞ্জাৰ ছোৱালী হব আকৌ এইজনী
সেইটোৱেটো
সিহঁতে ভাল নহয় যেন লাগি আছে
বাপেক হত নাই মোমাইকৰ ঘৰত থাকে
অ তাকে মানে মোৰ মতে ছোৱালীজনী ভাল নহয় নেকি নহ'ব নেকি দেখাত ভাল হ'লে নহ'ব নহয়
এতিয়া তই মই কলে সি নামানে না তাতো সেইজনী ই মিমেই কৰি আছে এতিয়া।
অনলাইন চনলাইন বেছিকে খেলে অহ এ তাৰ কথাই ঠিক নাই উল্টা ফুল্টা না?
বলিয়াই এডাল মস্ত।
উম।
একো কথা লাগ বান নাই পালে বুলিয়ে ছোৱালীজনী
হে?
কথা একো লাগ বান নাই নহয় ছোৱালী এজনী পালে বুলিয়েই সেইজনী এতিয়া চাচোন বাৰু তই নিজে তাক সেই দুদিনৰ আগত লগ পাইছে মানে? দুদিনৰ আগত লগ পাই পেলাই ছোৱালীজনীয়ে নিজৰ ঘৰত ক'বলগীয়া কি কথা আছে
সেইটোৱে টো কাৰে মেইন মেইন পইণ্টো সেইটোৱে ন
দুমাহ হল হে কথা পাতিছে এমাহ দুমাহ হ'ল বোলে তেতিয়া বেলেগ কথা তেতিয়া কৈছে একো কথা নাই এই দুদিনৰ আগত লগ পাইছে লগ পাইছে পেলাই সেইখন কথা
তাকে সি দুদিনতে মানে তাৰ কথা জনাই নাই সিও তাইৰ কথা জনাই নাই ইতে ঘৰত কৰিলো মোৰ মতে কিবা এটা এনে জেং হবগে এনেও গৈ পেলাই সেত
মই কৈছো যি কৰ কৰি থাকিবি পিছত মাথাটো নষ্ট নকৰিবি
অ হেটোৱে কিবা এটা হ'লে ফোনে মাই আও ৰাতি কথা নাই বাৰটা এটা কথা নাই
এনেও খেলিমেলি এটা কৰিব সি সেইটো কনফাৰ্ম
উম
সিটো বিশ্বাস আছে এনেও কিবা এটা কৰিবই মুঠতে কিবা এটা কৰাৰ সময়ত নফচাবি সেইটোৱে কৈছোঁ মই বাকি যি কৰ কৰি থাকিবি এনেও সি ফচাবই এইটো কনফাৰ্ম আগৰজনী সেইখনে কৰিলে নি পেলাই আগজনী নি সেইখনেই কৰিলে এতিয়াতো কি কৰে কি নকৰে একো সেইখন সিদ্ধান্ত নাই সেইজনীক ঘৰৰ পৰা ল'ৰা এটা চাই দিছে মাহীয়েক নে কোনোবা এজনীয়ে হয়তো কিবা হেৰি ষ্টুডিঅ' খুলি দিয়ে সেইখন টেনশ্যনৰ কাহিনী শুনালে এদিন
অ মোকো শুনালে হেটো
তাৰপৰা এতিয়া এইখন শুনাব
তাৰপা আকৌ চা আকৌ বেলেগ এজনি হো হো আকৌ আকৌ এদিন খুব বেছি এমাহ মান থাকিব নাথাকে মানে লাগি আছে এজনী।
যে দিন থাকে থাকক
হা
যেদিন থাকে থাকক বোলো আকাইনা কাহিনী শুনাওক গৈ
হো হো
কাম বন নাই আৰু বাইগে
সি যিখন কথা কৈছে মোক আদিত অ মোক আদিত্যই কৈছে মোক আদিত্যই কৈছে প্ৰথমে হেনো লগ পাই পেলাই সেই কিচ কৰি গৈছে বুলি কৈছে গাড়ীতে
মানে ফাছ দিনা মোক কোৱা নাই মোৰ এনেয়ে কৈ যে চব চব কৰিলো বুলি কৈছে আৰু সি
মোক আদিত্য যেনেকে কৈছে কোনে দিব হেৰি কৰিব বাৰু তেনেকে।
সেইটোৱেটো।
আৰু ছোৱালী জনি কিবা চাই গৰে আব মানে। কথা যেনেকৈ পাতে আৰু তালৈ হেনো ৰৈ থাকে।
এ তেতিয়া মিলি গৈছে এতিয়া তাৰ লগত মিলি গৈছে সি অলপ চাই কটাব নিচিনা না।
চাইকটাইপ হ'লেও এতিয়া সেই যিমানটো চিজিল হ'ল মানে।
অ', অলপ ভাল হ'ল বা আগতকে।
অ আকৌ যে কিবা এটা কৰিব সেইটো মানে বিশ্বাসটো ৰাখি থও। আগৰ দিন বিচাৰি যাব লাগিব। এতিয়া এইজনী জহতে যিমানখন পঢ়া। এইজনীয়ে যিমানখন কথা শুনালে মোক পলুৱাই লৈ যাওঁ কিবা এটা কৰিব লাগিব পঢ়িব লাগিব চাকৰি এটা লম সেই তালকে শুনালে। তাৰ পৰা এতিয়া সেইজনী পালে যে সেইকাৰণে সেইজনী বাদ দিলে।
আছে আৰু অলপকে আছে মানে।
যিমানে নাথাকক সেইজনি ভাল পাইছে মানে সেজনীটো বাদেই দিলে।
উম।
হয় নেকি সেইটো।
উম
এজনী সেই এতিয়া সেইজনী সি লাইন মাৰি আছে মানে সি সেইজনী বাদেই দিলে এত- হেইটো তাৰ সেইজনিন ধৰিব মন নাই।
উম। নহ'লো কৰি থাক কি হয় কৰি থাকে বোলো মোৰ নকবি তেনেকে গলো কালি কি ক কি হয় কৰি থাক বোলো মোৰ নকবি উম।
এতিয়া মটি খুটি ভাল নহয় ফচাবগৈ এনে পেলাই। নিজো ফচিবই নিজেতো ফচিবই আমাৰ গোটেইখোপাকে ফচাব।
উম।
যিকৈ কৰি থাকক তাৰমৰ্জি।
কালি সেয়ও ৰিজাল্ট দিলে নহয় এই এছ এছ চি।
কি হ'ল ৰিজাল্ট।
একেই হ'লগে।
হা।
একে হ'লগে নাম্বাৰ ইমান নাৰালে সিমানে ছিক্সটি টু হে থাকিলে।
কিমান লাগে।
মানে ক'ব নোৱাৰি গাধৱটো মানে আৰু বাঢ়িব বাৰু। মানে সত্তৰ মান লাগে আৰু।
এতিয়া মানে পাবি নাপা।
এতিয়া ফিজিকেল দিনৰ কাতঅফ কিমান আহে সেইটোহে কথা, কাবা পস্তু গম না আগৰ বাচি যাহে।
অ।
তাতে এইবোৰ লেকছে পেপাৰ চেপাৰ লেক আছে।
হু হু
পেপাৰ চেপাৰোৰ ধেৰ লেক হৈ গৈছে ন তেৰ লাখত পেপাৰ বিকি গৈছে
অঁ এতিয়া মানে দুইটা মাৰ্ক মিলাই লৈ পেলাই সখেতে মাৰ্কিংটো দিয়ে নেকি ফুল
দুতা মাক মানে নহয় এতিয়াতো মানে যোনখিনি কৰিছিলো অ সেইখিনি কিমান কৰিলো মানে টুটেল আছিলে মানে একশ ষাঠি যিটো মানে তোৰ শতো আশি মন পালে হৈ যায় অ
উম
সতৰাশী মান ভালে হৈ যায় তাৰপ মান অলপমান ছয় সাত মান বনছ দিয়ে মানে
আহ
ফোনতা আহি গৈছে নহয় বেমাৰ ভাল আছে ন আহ
হ হৈছে হৈছে ক নমাইছে
এবকাত
কিমান লুল লৈ থছ
পাঁচ
ভাল নহয় এইবিলাক দেই
তিনি মাইলো দুই আছে মানে মই পাঁচটো পাঁচবাৰ ললো মানে এতিয়া কি হল লগৰ লগত দিব লাগে মানে কমকে আহ বাৰু এশ ত্ৰিশ টকাকে দিব লাগে। হম',
কিমান হয়গে তেল।
এহ', বেছি ন বেছি নাম। তাহে তোৰ তিনিশ চাৰি ম টকা বেছিকে দিব লাগে নেকি। আৰু মানে তোৰ মোৰ এতিয়া হেৰি এটা ফাইন এটা আছে মানে।
কিয়?
আছিলে তোৰ, দুশ সাত টকা আছিলে।
হম',
তোৰ এইটোতো মানে চৰাাল্লিশ দিনতটো হ'লগে মোৰ চাৰিশ চৌবিশ টকা।
কি লাগিমান বাহিলে।
মই দিয়া নাই আৰু চোৱাল্লিশ দিনত চাৰিশ চৌবিশ টকা হৈ গল বে
দুশ সাত টকাতো দি -দি পেলাই এতিয়া সেখনন কৰি থলি নে? আৰু দুশ টকা এক্সট্ৰা লাগিলে।
চোৱালিছ দিন হৈ গ'ল ন।
দোকানত যা নে নাযা?
যাওঁ।
দৌৰিবলে?
দেৰিবলৈ যোৱা নাই।
কেলে?
কাল এই ৰিজাল্টটো চাই লৈছোন ন তাৰপ পৰা এতিয়া যাম আৰু কাইলৈৰ পৰা যাম।